হেল্ল'! শুনিছা? হেল্ল'!
শুনিছো, কোৱা।
কি কৰিছা?
কি মই লিখি আছো। তুমি?
অ মই এনেই বহি আছিলো।
হেল্ল'!
বহি আছিলো বোলো। চাহ তাহ খোৱা হল?
অ অ চাহ তাহ খালা? মই
উম খালো।
উম আৰু হেৰি ওলাই গৈছিলা নেকি?
ওলাই মানে মই ৰাতিপুৱাৰ পৰা মই ঘৰতে নাছিলো।
অ ক'ত গৈছিলা?
আমাৰ পুখুৰীত আজি মানে মাছ ধৰিছিলে।
অ কিমান পালা?
তোমাৰ আছে এতিয়াও বহুত খিনি আছেগেই। আমি মানে জিৰণাত জিৰাই পেলাই থম মাছটো।
অ হয় নেকি?
উম তাৰমানে আমি এনেকুৱা কৰো মাছটো উম মানুহৰ হতুৱাই ধৰাই দিওঁ। সিহঁতক মা মাছ দুটামান আৰু পইচা দি দিওঁ। তাৰপৰা মাছটো মানে ধৰি পেলাই আমি জীয়াই পেলাই থৈ দিওঁ যে তাৰপৰা আমি বিক্ৰী থাকো এটা এটাকৈ মানুহক। লাগি থাকে যে, জীয়া মাছ পায় আৰু। অ দিব লাগিব।
এনে তুমি লাগি নিদিয়া ন?
হু হু?
আহ তুমি লাগি নিদিয়া?
লাগি দিওঁ মই। মই ধৰা পৰা একেবাৰে বেচালৈকে মই কাটি বাচিওে বেছি দিওঁ।
বা চব জানা মানে
উম চব কৰিব জানো মাংস
তোমালোকৰ ঘৰ পৰা কিনিব পাৰে বুলি
অ কৈ দিব পাৰা
কি মাংস কি
মাংস চাংসও কাটিব জানো হাঁহ ব্ৰইলাৰ লোকেল মুৰ্গী পাৰ
উম অ চবফালে আছা মানে
উম খালী যেনিবা ডাঙৰ খাচী মাংস চাংস এইবিলাক কাটিব নাজানো আৰু
অ
ভাত চাত বনাবও জানো
বাহ
ভাত খালি মোৰ যেনিবা উম খালি মোৰ দালিটোত অকন খেলি মেলি হয় আৰু
অ
তোমাৰ দালিটো এনেকুৱা হয় তোমাৰ মানে কি ক'ম আৰু দালিটোত
উম
তোমাৰ কেতিয়াবা হালধি বেছি হ'ব আলধি চেন মাৰি দিব কেতিয়াবা তোমাৰ তেল বেছি হ'ব
মোৰ ডালি আ ক আমাৰ দেউতাই খাই ভাল পায়
উ মোৰ মানে দালিৰ অ অহা নাই
আমাৰ মা আমাৰ মাও এনে বহুত ভাল বস্তু বনাই হা চব ধুনীয়া বনাই তাৰমানে চব্জি তবজি প ধ ল চব ভাল বনাই খালি আমাৰ মাৰ দালিতো ভাল নহয় আমাৰ মাৰো
অ
এনে আমাৰ মাৰ মাংস বা যিয়ে বনাও তুমি খালে ইমান ভাল পাবা কিন্ত আমাৰ মায়ে দালি বনাব নাজানে
অ অকল মোৰে দিগদাৰ নহয় মানে
আ মাৰে নিমখ চিমখ ঠিকে হয় কিয় নাজানো দালিখন মাৰ ইমান টেষ্টি নহয় কিন্তু মোৰ দালিটো বহুত ধুনীয়া হয় তাক ভালেই বাৰু হা আ মাৰ দালিটো কিন্তু মানে মোৰ দালিটোৰ তুলনাত ভাল নহয়
ওম ওম
সেইকাৰণে মই বনালে, দেউতাই খাই ভাল পায় দালিটো।
অ।
আৰু কিছুমান মানুহ আছে যানা মই আমাৰ মামীৰ হাতৰ দলিটো খাই ভাল পাও। ইনে আমাৰ মামীয়ে বেলেগ বস্তু বনাবই নাজানে জানা। আমাৰ মামিৰ মাংস খালে মোৰ উকলিয়াই দিব মন যায়। ইমানে বেয়া বনায়। কিন্তু দালিটো কেনেকে জানো ইমান ধুনীয়া বনাব পাৰে।
তাকে।
তাৰমানে কিছুমান মানুহে কিছুমান বস্তুৱে মানে বহুত ধুনীয়াকে বনায়।
হম
মই আকৌ বস্তু বিলাক ভালেই বনাও দেই খাই চাবা কেতিয়াবা মোৰ হাতত
অকে হব
উম। আৰু যে তুম তুমি যে হেৰিয়লে, এন তুমি মোক সেইদিনাখন হেৰিয়ৰ কথা কৈ আছিলা অ ভালকে কোৱাচোন? এই যে কিবা কৈ কৈছিলা এইফালে যে গহপুৰৰ ফালে সেইফালে ক'ৰবাত মানে জলপ্ৰপাত আছে বুলি, ক'ত আছে নো?
তোমাৰ এই উম, সেইফালে তোমাৰ আপাৰ বালিজান বুলি কয়। নদীখনদি মানে অলপ দূৰ খোজকাঢ়িব লাগে ভালে মান আও, অকমান নহয় মানে আও। তাত গৈ পেলাই পাবাগে তুমি।
আগতে দেখোন ৰাজগড় বুলি কৈছিলা।
ৰাজগড়ৰ ফালে নাই, চেচা ফালে আছে।
তাৰমানে হেৰিয়তো আছে ন। কি আছিলে আপাৰ বালিজানৰটো?
উম।
গৈ পাইছা তুমি?
মই গৈছো।
উম। তোমালোকৰ যে সিদিনাখন খানা খাম বুলি যে কৈছিলা কি গ'ল খানা তোমালোকৰ?
উম, খালো সেইদিনা খানা আমি।
ক'ত খালা?
তোমাৰ, আমি সেই আপাৰ বালিজানলৈ গ'লোগে।
অ', কি-কি খালা তোমালোকে তাত?
তোমাৰ উম লৈ গলো আমি ইয়াৰ পৰা পোলাও বনালো, পোলাও নিলো।
অহ উম, আৰু
তাৰপা মাংস
অ', আৰু?
পনীৰ
উম।
তাপা তোমাৰ, চাহো ইয়াৰ পৰাই বনাই লৈ গৈছ জুছ আহাত হতকেচ হেৰিত ভৰায় মানে ফ্ৰাক্সত গৰম ধৰিবা ফ্লাস্কটোত ভৰাই। অ', তাৰপা ডিম সিজাই পেলাই নিছো। ব্ৰেড
অ'। আৰু?
আৰু তোমাক ঠাণ্ডা।
অ'। সি তাৰ মানে ভালকেই হ'ল আৰু ন পিকনিক?
উম, ভালকেই।
মোকো লৈ যাবা, তোমালোকৰ জেগাতো বৰ ধুনীয়া আছিলে।
তাকে, একেবাৰে আমি ওপৰলৈ যাওঁ ন ওপৰৰ পৰা মানে
অ।
পাহাৰৰ ওপৰলৈ উঠি যোৱা হয় ন আমাৰ, তাৰপৰা তোমাৰ হেৰি দেখি থাকি। এইফালে ব্ৰহ্মপুত্ৰ - ব্ৰহ্মপুত্ৰ ইপাৰে আ
অ তাৰ মানে গোটেই
থ থি
অ চব দেখি থাকি মানে তাপা?
অ'কিন্তু ইমান ভালকে মনিব নোৱাৰে।
অ'।
যোৰহাট ফালটো, কিছুমান-কিছুমান বস্তু মানে তথা তিও ধৰিব পাৰি আৰু ইয়াৰপা, তোমাৰ ডাঙৰ ডাঙৰ কি ইমান কিছুমান বস্তু।
অ'। ত মানে বহুত ধুনীয়া লাগে চাগে ন ওপৰৰ পৰা চাবলে।
উম! ধুনীয়া লাগে।
মোক লৈ যাবাচোন সঁচাকে মোৰ চাবলে বৰ মন আছে।
হ'ব।
মোৰ তোমালোকৰ জেগা বিলাক তোমালোকে গৈ থাকা ন, তোলোকে গৈ থকা দে হেকে মোৰ যাবলৈ মন গৈ থাকে একদম।
হ'ব তুমি আহিবা যেতিয়া।
উম! মইতো, মইতো হোষ্টেলত ইয়াতো লোৱা নহয় তাৰ মানে মোৰ। কি জানানে মোৰ ইয়াত কোনো তেনেকে লগ নাই হা। ইমান যে মই যে ওলাই যাম এতিয়া তোমাক কৈ থাক ন মই ওলাই নাজাওঁ বোলি কিন্তু মই কাৰ লগত ওলাই যাম তুমি কোৱাচোন?
সেইটো হয় বাৰু, নিজৰ লগ এটা নাথাকিলে যাব মন নাযায় বাৰু মোৰো সেইটো হয়।
এতিয়া মই সেইকাৰণেতো ওলাই নাযাওঁ কাৰণ মোৰ তেনেকে লগ নাই।
উম।
সেইটো হয় বাওঁ।
সেইটো কথাই হয় মই ৰোমত সোমাই সোমাই মানে কিবা হৈ গৈছো গৈ।
উম।
তাৰমানে এনেকুৱা দিনা ন বহুত হেৰি হৈ যায় কেতিয়াবা সৰু কথা এটা কৈ দিলেওঁ মোৰ এতিয়া বেয়া লাগে।
উম।
এতিয়া ৰুমতে ইনিটাইম থাকোঁ ন।
উম।
এ তুমিও যদি মোক কিবা এটা কথা কৈ দিয়া, মোৰ মানে দুখ লাগি যায়, মোৰ কান্দো কান্দো লাগি যায়।
অ। অকলশৰীয়া হৈ যোৱা নিচিনা লাগে মানে।
অ সেইটোৱে।
এইটো আকৌ কিবা এটা বেমাৰ বুলি কয় আকৌ দেই, এনেকে হেৰি হোৱাটো।
সেইটো অলপ মানে পেনি পেনিক এটেক টাইপ হয় আৰু। ত
নহয় অ, তুমি যে এনেকে ৰুম চুমতে সোমাই থাকা ওলাই নোযোৱা অকলশৰীয়া পৰি যোৱা। সেইবোৰ কিবা এটা ডক্তৰৰ ভাষাত কিবা এটা কয়।
ডিপ্ৰেচন।
এই ডিপ্ৰেচনতটো মানে তোমাৰ তেনেকুৱাও নহয় নহয়। উম তুমি কিবা এটা ভাবি, ভাবি, ভাবি, ভাবি ডিপ্ৰেচনত যোৱা হয়, তুমিতো একো ভাবা নাই। ডিপ্ৰেচনত যাবলে কিন্তু তুমি অকলশৰীয়াকে থাকা আৰু। লগ নাই তোমাৰ তাত কথা চথা ভালকে পাতিব পৰা।
সেইকাৰণেতো মই ইয়াৰ পৰা ওলাবলৈ চাই আছো সেইকাৰণে জল্দি খতম। ভগা আৰু তেতিয়া
তাকে।
আৰু মই সঁচাকে ঘৰৰ ওচৰৰ লব পৰা লাগিছিলে তেতিয়া যে। যেতিয়া মন যায় ওলাই যাব তুমিও নহোমাই ইফালৈকে গুচি আহা। অ আমাৰ ঘৰ ওচৰতো আছে।
অ অ।
তেওঁলোকৰ ভন্টি সেইকাৰণে এয়ালে আহিম বুলি কোৱা কাৰণে মোৰ বৰ ভাল লাগিছিলে।
অ।
কাৰণ মই তাই ওচৰলেকে ওলাই গলো হেতেন, একদম প্ৰথম প্ৰথম ইয়ালৈ যেতিয়া আহিছিলো ন। তেতিয়া মানে আমাৰ বা ওচৰতে থাকে।
অ।
তাৰপিছত সেইকাৰণে মানে মোৰ বাৰ ওচৰলৈ গৈ আছিলো আহ ম। মাজে মাজে দেওবাৰে দেওবাৰে তাইৰ ওচৰলৈ যাওঁ তেতিয়া মানে মাজে মাজে ওলাই যাওঁ যেতিয়া। তেতিয়া মানে অলপ মোৰ ইমান বেছি এনেকুৱা হোৱা নাই নাচি গৈ হা। এতিয়া মানে বা ইয়াত নাথাকে। এতিয়া মানে মোৰ যাবলৈও একো হেৰি নাই ইফালেতেন ঘূৰিবলেও লগ নাই।
অহ।
সেইকাৰণে এতিয়া মই বেছি মানে কিবা হৈ গৈছে মোৰ মানে। এতিয়া তোমালোকে যদি অ তোমালোকে যদি মোক ফোনো নকৰিলাহেতেন মই আৰু কিবা হৈ গলোহেতেন।
উম উম।
সেইকাৰণে মাজে মাজে তোমালেকে ফোন কৰোঁ।
অহ।
মানে প্ৰায়ে সদায় কৰা নিছিনাই হয় আৰু ন।
উম উম হয় বাৰু।
মই মানে বেছি হেৰি হলে নিজকে নিজে কন্ট্ৰোল কৰিব নোৱাৰো মানে কান্দিবলে ধৰে। সেই টো। অলপ হেৰি হৈছে আৰু।
কি হৈছে।
মানে। অলপ প্ৰব্লেম।
উম‌ উম।
দিগদাৰী হৈছে গে।
উম তাৰমানে মিলিব নোৱাৰা হৈছগে নেকি তাৰ লগত।
তাৰমানে ইয়াত চবেই নিজৰ মতে থাকে ন।
আহ।
চবৰে নিজৰ নিজৰ লগৰ আছে। সেইটেনেকুৱা মোৰ লগত মানে কোনো নাই।
অহ।
তাৰ মানে ছোৱালীখিনি মই যিমান ভাল কৰি লওঁ।
অহ।
নে দেখে মানে।
অহ।
কিয় নাজানোং বেয়া পায় মোক।
অ'।
মই আজিলৈকে কাৰো লগত একো বেয়া কৰি পোৱা নাই। উল্টাই কাৰোবাক কিবা সহায় লাগিলে মই সহায়হে কৰি দিওঁ চবকে। সেইকাৰণে। সেইকাৰণে মই কাকো মানে এতিয়া হেৰি কৰি নাথাকো আৰু।
ভাল ন